অ, অ শুনি আছা? অ কি কৰি আছ, আছিলা পিছে?
এনেই ভাত খাই আছিলোঁ।
অ, কি আঞ্জাৰে ভাত খালা পিছে?
আছিলে, তাৰপিছত মাছ সেনেকে।
অ ঠিকে আছে দিয়া। ময়ো অলপ আগতে জাষ্ট ভাত খাই উঠিলো ৰবা।
অ অ কিহেৰে খালা।
এ মাছৰ আঞ্জা বনাইছিলে ৰবা।
উম।
পিছে খবৰ পাতি ভাল নে তোমাৰ।
আৰু উম। ভালে দিয়া তোমাৰ।
অ মোৰো ভালে দিয়া এই স্কুলৰ পিছৰ পৰা তোমাক আৰু লগে পোৱা নাই নহয় বহুত। দিনৰ পৰা।
অ। পিছে এতিয়া অ কলেজ লাইফটো কেনেকুৱা চলি আছে তোমাৰ।
কলেজ লাইফটো ভালে চলিছে
হা কি কৈছা?
মোৰ কলেজ লাইফটো ভালে লাগিছে কিন্তু মানে স্কুল লাইফটো আৰু মানে বহুত বেলেগ ন।
অ এইটো নিচিনা আৰু ক'ত পাবা কোৱাচোন। সৰুতে যিটো অভিজ্ঞতা আমি পাইছো এতিয়া ডাঙৰ হয় সেনেকুৱা পোৱা না যায় ন।
উম।
আৰু সৰুতে ইমান এনেকুৱা প্ৰব্লেমো নাছিলে পঢ়া চঢ়াৰ কাৰণে ইমান কষ্টও নাছিলে। এতিয়াহে আমাৰ কাৰণে এটা এটা। সদায় সদায় নিউ টাস্কৰ নিচিনা বস্তু বিলাক হৈ থাকে আহি থাক
উম সেইটোৱে ত তাতে কিবা। তোমাৰ মন গ'লে ক্লছ কৰিবা মন নগলে নাই। তাকে কিমান গালি খাইছিলো।
অ আৰু সদায় স্কুল যাইকেনে। ভালো লগা আছিলে আজিকালিতো ইমান কলেজ যাই কেনে ভালে নালাগে ন।
উম।
আৰু। অ সেয়াই স্কুলতো আগতে সদায় গৈছিলো এবচেনো কৰা নাছিলো এবচেণ্ট কৰিলেতো বাৰু মাৰ। খাই বাৰু কিন্তু ভালো লগা আছিলে সেইবিলাক দিনে। সদায় স্কুল অহা যোৱা কৰি বৰিঙো লগা নাছিল।
অহ।
আজিকালি চোন কলেজ যাবই বৰিঙে লাগি যায় চোন যাবৰে ইচ্ছা নাযায়।
ইমান উৎপাত দেখাইছ
অ সেইয়াই।
কি যে কবা আৰু। হা কি কৈছা। অ তোমাৰ আৱাজটো কিবা বহুত দূৰৰ পৰা আহি আছে।
অ' অ' কোৱাছোন এতিয়া শুনিছোঁ।
আ অ' অ' এতিয়া শুনিছো দিয়া।
অ',
উম, তো পিছে সেয়াই আৰু কলেজ লাইফটো আৰু কত স্কুলৰ নিচিনা হব পাৰিব। আগত আগৰ স্কুলৰ লাইফ বিলাক মানে মিচ কৰো আৰু এতিয়া মনত পৰে মাজে মাজে আমি যে ইমান খেলিছিলো, একেলগে স্কুলত গৈছিলোঁ।
সেইটোৱে টো এতিয়াটো তোমাৰো কলেজ বেলেগ মোৰো কলেজ।
অ' চব বেলেগ বেলেগ হৈ গৈছে সেইকাৰণে বহুত দিনৰ পৰা লগ নোপোৱা হৈ গ'লো, আগতে আমি একেলগে স্কুলত যাওঁ এ একেলগে আহোঁ একেলগে কিবা খাব সোমাও সেই দহ টকা বিশ টকা লৈ যাওঁ সেইটোৰে আমি কি ধুনীয়াকে চিঙৰা খাও বা আইচক্ৰীম খাও।
সেইটোৱে পুৰি চুৰি খাব যাওঁ যে
অ' কিমান ভাল লগা আছিলে দিন কেইটা ন?
উম,
উম, সেইটোৱে কেতিয়াবা মনত নাপ নাপাওতো আৰু সৰস্বতী পূজা হলে আমাৰ মানে কেনেকুৱা ফূৰ্তি লগা আছিলে আগতে আজিকালিতো ফূুৰ্তিয়ে নালাগে চোন একো বস্তুৰে।
প্ৰে আজিকালি আৰু মানুহ চবে ফেশ্বনটোহে আগত।
অ' ফেশ্বন আগত আগৰ নিচিনা আৰু মানে খোলা মনত সেনেকুৱা নাই ন আগত সৰুতে আৰু আমাৰ কিমান খেলা ধুলাৰ কাৰণে ইনজয় আছিলে। মানে সকলো বস্তুৰে এটা এক্সাইটমেন্ট আছিলে সৰুতে জানিবৰ কাৰণে
পূজা কিবা সৰস্বতী পূজা চূজা থাকিলে আমি আগদিনাখনে কিমান কম কৰো হয়নে মানে ক, স্কু স্কুলখন চাফা তাফা কৰা।
চাফা কৰাৰ পৰা মিটিঙৰ পৰা সিদিনাখন তো ক্লাছটো বেছি নাই কিমান ভাল লাগে। তাতে বহি কেনে মিটিং হয় কোনে কি পিন্ধিব কালি কোনে কি কাম কৰিব ভাগত
যে এইয়াত ফল মূল চল মূল কাটিব দিয়ে চবজি তাবজি।
অ' ভাল লাগে ন এইবিলাক কৰি কেনে এইবিলাক অভিজ্ঞ জ্ঞাতা মানে আৰু ক'ত ঘূৰাই পাম আমি।
এই কতো পাম ন এইবিলাক। ঘুৰাই নাপাওঁ এনেকে আৰু কেতিয়াবা কথা পাতি পিনে মনত কৰিব লাগিব।
অ' সেইয়াই মইতো এতিয়া কলেজ লাইফত য কলেজত যাই আছো হয় কিন্তু মানে ইমান ইনজয়টো নহয় আৰু যিমান মানে সৰুতে ইনজয় কৰিছিলো।
এতিয়া কলেজত মানে কি জানানে এ কি বুলি কয় মানে ধৰা বান্ধা নাই ন, বা ভয় কৰিব লগা একো নাই।
একো নাই তাতে যোনে ক্লাছ কৰিলে কৰক আৰু সেনেকুৱা পঢ়াতটোও বেয়া হৈ যায়। তুমি গম পাইছা নে মোৰ সেনেকুৱাই অলপমান বেয়া হৈছে। তাতে গুৰুত্বও নিদিয়ে ন কো উম, আৰু কিছুমানে তো এনেকুৱাই কিমান কলেজটো বাং মাৰে ইফালে নাযায় স্কু কলেজত যায় কিন্তু ক্লাছ নকৰে সেনেকুৱা -
সেইটোয়ে তাৰপিছত যে বেগ লাগে -
উ, এই কলেজত সেয়াই আহিছে আৰু - ইমান পঢ়িলেও কিবা কলেও বেগ লগাই দিয়ে এইবিলাক আৰু উঠোৱা পইচা এক - দি কিনে, মানে সমস্যায়ে সমস্যা আৰু - সেইকাৰণে সৰুতে ধুনীয়াকে পঢ়ি কেনে পাছো হৈ যাও নাম্বাৰো বেছি। বুজি পাওঁ। আৰু সেতিয়া নিচিনা, সেইটো নিচিনা দিন নাই আৰু আমাৰ।
বাপৰে আমি যে একদম কিমান কম্পিটিচন লাগো হয় নে।
অহ', - সেইটোয়েটো। আৰু চবি আগতে চবি-তবি আঁকা জনা আছিলো। এতিয়াতো বহুত বছৰ ছবিও আকা নাই সেইবিলাকো আকিব নাজানাই হৈ গ'লো।
উম মানে পাহৰাই গ'লো। সেইবোৰ আচলতে থাকিব লাগে ন, মানে ইয়াতে অপচন বহুত ন। আৰু চবেই সহজটোৱে আছিল আৰু।
উমঁ। এতিয়া আৰু যিমানে ডাঙৰ হৈ যাই আছো বুজি বোজা এটা হৈ যাই আছে। সৰুতেটো সৰু বেগতটো দাঙবও পাৰা নাছিলো ইমান- ভাৰী বেগতটো। আজিকালি এটা কপি বহিতো দাঙিব বই ইচছা নাযায় এনেকুৱা হৈছে। মানে বহুত পাৰ্থক্য আছে কলেজ লাইফতটো আৰু স্কুল লাইফটোৰ মাজত।
হয়। বহুত পাৰ্থক্য আছে বহুত।
উমঁ। সেইয়াই আৰু লাহে-লাহেটো ডাঙৰ হৈ যাম।
মাঁহতে-মাঁহতে আগবাঢ়ি গৈছিলে বেগ
অঁহ ', -আজিকালিটো অকলে যাব লাগে সৰুতে যিটোত মানে মাঁহতে আনিব যায়। থব যায় ভাল লগা আছিলে।
কি-
উমঁ। আৰু লগৰ কেইটাৰ লগতো একেলগে আহো। অঁ', - কলেজ ক'ত দেখি আজিলৈ দে- চাগে আমাৰ মাঁহো দেখা নাই, চিনিও নাপায়, খালি কলেজতো গম পাই। অহ', -নামটো- জানে যে তা'তে পঢ়ি আছে, কিন্তু আজিলৈ যোৱাও নাই। মোক এই প্ৰথমে যে দেউতাই একবাৰ প্ৰথম কলেজ যেতিয়া পাইছিলো ক্লাছ টেন পাছ কৰি কিনে। অহ', - তেতিয়াই যে মোক থব যোৱা প্ৰথম দিনাখনে আৰু তাৰ পিছত- মই অকলে আহিছো অকলে।
অঁহ ', -অঁহ ',।
সেনেকুৱাই।
মোৰো সেনেকুৱা। মানে হাই ছেকেণ্ডাৰী যেতিয়া ফাইনেল দিছিলো।
উমঁ।
তেতিয়া মানে মাঁয়ে গৈছিলে আৰু। ফাৰ্ষ্ট এক্জামত তেতিয়া আৰু মাঁয়ে ফাৰ্ষ্ট টাইম কলেজ দেখা পাইছে।
এতিয়া ন। সেইয়াই আমাৰো- মাঁয়ে তেতিয়া এডমিশন কৰা সময়তে আৰু থব এদিন যাওঁতে। প্ৰথম ক্লাছ তা'ত দিনাখনে যোৱা তাৰ পিছত আৰু দেখা নাই মাঁ আৰু দেউতাই কলেজ।
উম' এনেকুৱাই।
তাৰ পিছত আৰু অকলে অহা যোৱা সেই। তেতিয়া প্ৰথম-প্ৰথম যেতিয়া কলেজ পাইছিলো তেতিয়াও বহুত ভাল লাগিছিলে কাৰণ কি নতুন কলেজ আছিলে। নতুন-নতুন ফ্ৰেণ্ড আছিল। নতুন-নতুন মানে- ৰুমত বহা এইবিলাক।
দিছে ন?
হা?
মোৰো বহুত লগৰে বোলো মানে ফাৰ্ষ্ট, ফাৰ্ষ্ট জাক, জাক লগ পাইছিলোঁ এতিয়া বহুতে মানে পঢ়া বাদ দিছে।
অ', অ'এতিয়া আৰু সক সকলোৱে কিবা বেলে- বেলেগ, বেলেগ লাইনত গুচি গৈছে। কিছুমান হৈ গ'ল চাগে। সেইটোয়েই এতিয়া আৰু আমাৰ, আমাৰ এইটোয়ে বাকী আছে আৰু।
উম,
আমি এতিয়া ভালকে পঢ়ি কিনে বাৰু কিবা এটা ভাল চাই এটা কিবা ল'ব পালে তো আৰু ভালেই দিয়াচোন। কিন্ত তাক তাকে কিন্তু সময় বিলাক পাৰ হৈ যাই আছে জল্দি, জল্দি কিন্তু গমেই পোৱা নাই।
সেইটোৱে।
উম, সেয়াই মিছ কৰো আগতে আমি ইমান ইনজয় কৰিছিলোঁ এতিয়া সেই ইনজয়মেন্টটো নাইয়ে আমাৰ মাজত।
নাই এতিয়া মানে টেনচন টাইপ হৈ গৈছে মানে
অ'পঢ়াৰ টেনচন। লাইফত কি কৰিম, কৰিয়াৰত কি কৰিম এতিয়া আৰু ডিগ্ৰী যদি কম হয় তাৰ পিছত কি যাম ক'ত কি কৰিম ক'ত কৰিম সেইবিলাকৰ টেনচনটো আছে আৰু আমাৰ মাথাত। সৰু দাৰএনে একো টেনচন নাই গৰমৰ বন্ধ হ'লে ঘৰ গাঁৱত যোৱা স্কুলত সদায় আহা- যো যোৱা কৰা পৰীক্ষালে পৰীক্ষা দিয়া তাৰ বাহিৰে একো নায়ে আৰু।
একোৱে টেনচন নাছিল।
উম, এতিয়া আৰু পঢ়াৰ বুজাতো বহুত ডাঙৰ হৈ গৈছে না
ডাঙৰ হৈ গৈছে আৰু মানে টানো দিয়াছোন যি মানে ডাঙৰ
হৈ যায় তাকে। কি কৰিবা আৰু উপায়টো নাই আৰু
প্ৰায় মানে বহুত টেনচন হৈ যায় আৰু
দুখ লাগে আৰু মাজে, মাজে অ' এতিয়া ভাবি থাকিও লাভ নাই দিয়াচোন যোৱা সময়ত ত 'আৰু ক'তনো ঘূৰি আহিব। খালি মাজে, মাজে মনত কৰিব পাৰিম আৰু সেয়াই।
উম,
উম, উম, কি যে হ'ব।
উম, যোনে যোনে, যোনে মানে যাকে সুধো মানে, মানে চবে স্কুল লাইৰ কত কথাই কয় স্কুল টাইপ ইভ
অ' এতিয়া আমি আৰু সৰুতে স্কুলৰ এতিয়া আৰু এতিয়া কলেজৰ লগৰ বিলাকো সেনেকুৱাও নাই ন'। কৈতা আৰু এদিন লগ কলেজতে যি লগ পাওঁ আৰু হেনেকুৱা আহা যোৱা আৰু কেতিয়াবা হয়, কেতিয়াবা নহয়। স্কুলৰ লাইফটোৰ আৰু মানে ফ্ৰেন্ড বিলাক মানে মজোৱে বেলেগ আছিলে।
উম, বাপৰে টিফিন চিফিন যে আমি শেয়াৰ কৰি খাওঁ।
অ টিফিন শেয়াৰ কৰি খাওঁ কোনোবা আম আমৰ বতৰ হলে আম লৈ যাওঁ। ভাল লগা আছিলে জাল জিৰাৰ লগত আম খাই খাইছিলো যে আমি অ কি মজা লগা আছিলে।
হু
সেয়াই আৰু সেইবিলাক দিন মনত ক'লে আৰু ঘূৰাই যেন নাহিব সেইবিলাক বস্তুৱে অলপ দুখ কৰে আৰু দুখ। লাগে
সেইটোয়ে আৰু মানে আগৰ নিচিনা স্কুল বিলাকো নহয় ন আজিকালি।
নহয় আজিকালি স্কুল বিলাক চোন বহুত হেৰি হৈ গৈছে ন পঢ়া পাতিত মানে ইমান ঠিক নোহোৱাই হৈ গৈছে আমি যেতিয়া পঢ়িছিলো চৰকাৰী স্কুলতে পঢ়িছো দিয়াচোন। কিন্তু মানে বহুত ভাল আছিল। আছিলে আজিকালি অক মানে বেছি ইমান গুৰুত্বই নিদিয়েচোন ষ্টুডেন্ট বিলাক। অ টিচাৰ বিলাকে আৰু আগত
খেলিমেলি আৰু জানানে আ আজিকালি মানে মোবাইলো লৈ যায় স্কুলত।
অ সৰু বাচ্ছা তথাপিও ইমান একো নকয়েচোন আৰু আমি আগতে যেনেকুৱা ছাৰ বাইদেউহঁতৰ লগত আমি অলপ ভয় খাইছিলো সিহঁতে আমাক ভালকে পঢ়াইছিল। মাত হেৰি কৰাইছিল সেনেকুৱা বস্তুটো আজিকালি নাইে চোন আজিকালি দেখাই নাই। তেনেকোৱা স্কুলত।
আজিকালি মানে পুৰা ফ্ৰী হৈ গৈছে আৰু টিচাৰৰ লগত আৰু টিচাৰ বিলাকো বেলেগ হৈ যায় ন।
অ', নত নতুন -নতুন টিচাৰ আহিছে নতুন- নতুন হাৰী আহিছে বাৰু এতিয়া আৰু আগতকে চলিবিলাক আমিতো ইমান এইবিলাক- এইবিলাক গমে পোৱা নাছিলে আজিকালি বাৰু চলিবিলাক সৰুতে চব গমে পাই যায়।
হম।
মোবাইল চোবাইল টিপিব জানে আমিতো ইমান সময় মোবাইল চোবাইল এইবোৰ কথা গমে পোৱা নাছিলোঁ।
সেইটোয়ে মানে ঘৰত এটাই মোবাইল আৰু কিপেড মোবাইল।
উম, এতিয়াহে স্কিন টাচ হৈছে সকলোৰে। চাফায়ে এতিয়া খাব নি উম, সেয়াই আৰু।